অ কি কৰি আছ এতিয়া?
এ আইনে ৰেষ্ট কৰি আছো ফেনখন লগাই আনে ৰেষ্ট কৰি আছো। তাৰ পিছত অলপ দেৰিকেতো ভাত বনাবৰ হ'বই আৰু। সেয়া আৰু। অ সেই কফি খালো কফি তোমাৰ মানে কফি মানে ঘৰতে বনাইছো এই পিয়ৰ মানে পুৰা গাখীৰ এই পুৰবি গাখীৰ আনি সেইটোকে কফি বনাইছো আৰু মই পানী চানী নিদিও তেনেকে। অ মানে গাখীৰটো তোমাৰ ভিটামিন আছে আৰু মানে পানী নিদিওঁ তাষ্টিও হয়। এই দোকানৰ কফিটো মই ভাল নাপাও। সেইটো আৰু ভাল পাও কোনটো জানানে যিটো তোমাৰ সেই ডেৰশ দুশ সতকে সেইটোহে ভাল লাগে সেইটোতো আৰু সদায় খাব নোৱাৰো। কিন্তু এই দোকানৰ যে বিশ টকীয়া ত্ৰিছ টকীয়া। সেইবিলাক তোমাৰ একদম ফালতো লাগে। সেইকাৰণে মই নিজে বনাই খাও। সেই কাৰণে মানে মই নিজে বনাই খাওঁ। এইটো উ মইয়ো মইয়ো খাওঁ ঘৰতো দিও। এই আলহীও ভাল পায় এনেকে কয় মোক মোক কয় মাইনা কফি বনা কফি বনা মই ধুনীয়াকে বনাওঁ যে এ গাখীৰত পানী চানী নিদিও মানে বহুত খাই ভাল লাগে। তাৰমানে গাখীৰটো পুৰা থাকিলে তোমাৰ টেষ্টি টো বেলেগ হৈ যায় যে। সেইটো কথা উম অকমানে খাম আৰু আৰু উপকাৰো আছে দিয়া। বা যিহেতু গাখীৰত পানী চানি তেনেকে নিদিও মানে সেইটো খাই পেলাই মোৰ এনেকুৱা লাগে গোটে গোটেই দিনটো টায়াৰ্ডটো মোৰ গুচি গ'ল তেনেকুৱা লাগে। অ মানে পুৰা কাঢ়া কৰি দিলে সেইটো বঢ়িয়া টেষ্টি এই মেচিনৰটো কি খাবা আৰু তেনেকা। সেয়া নোৱাৰি নাই নাই মেচিনতো তোমাৰ উপকাৰ নাই গেষ্টিক কৰে সেইকাৰণে সেইকাৰণে ধৰ একাপে খাবা ভালকে খাবা বহুত ভাল লাগে দিনটো। সেয়া আগতে মোৰ এটা বেয়া হেবিট আছিল আগতে এনে কফি খোৱাটো বাৰু বেয়া নহয় কিন্তু মই আগতে কি কৰিছিলো জানানে অ এনে বেয়া নহয় এনে খাই কিন্তু মোৰ হেবিটো কি মোৰ তাৰ মানে আগতে মোৰ হেবিট আছিল মই কেতিয়া কাম কৰিম জানানে যেতিয়া চবেই শুব বুজি পালা তাৰমানে মোৰ কাম ষ্টাৰ্ট হয় আহ ৰাতি দছটাৰ পৰা মোৰ মানে একদম পুৰা চাৰিটা লে মই কাম কৰিম গম পালা কাম মানে কি অফিচিয়েল কাম বা কিবা কিবি সেইবিলাক আৰু মই দিনত নকৰো মানে চব শোৱাৰ পিছত মই কৰি থাকিম চাৰিটালে আৰু মই শুম চাৰিটাত ৰাতিপুৱা চাৰিটাত শুলে মই চাৰিটাত শুলে দছটাত উঠিমে দিয়া চোন চাৰিটাত শুই পেলাই দছটাত উঠো সেইটো কৰো অ আৰু মানে মই এটা হেবিট কি সেইটো এটা অলপ বেয়া হেবিট আকৌ এটা কৰো কি মই তামানে দছটাত ভাত চাত খাই উঠি মই দছটাত ভাত চাত খাই উঠি মই নুশু নহয় মোবাইলতো টিপি থাকো কিবা কিবি কৰো তাৰ পিছত মোক এক মানে ভাত খাই উঠি মোক কফি একাপ লাগিব সেইটো সেইটো মানে সেইটো ইমান ভাল হেবিদ নহয় অ সেইটো মোৰ হেৰি হেবিত এলাহে লাহে এতিয়া আঁতৰালো বাৰু সন্ধিয়া খোৱাটো বেলেগ কথা কিন্তু ভাত খাই উঠি মোৰ খাবৰ মো আগতে হেবিট আছিলে এতিয়া আৰু ইভিনিং খাওঁ এতিয়া বেলেগ কথা বাৰু ইভিনিং এ
তথাপিও কফিটো তুমি খাব পাৰা চাহটো মানে বেছি হাৰ
অ হাম কৰে চাহটো হা হা হা ভাত খোৱাৰ মানে ইভিনিং খালে একো নহয়
উম মইতো চাম নাখাওৱে মানে বহুত
অ মইও কমকে খাও খাৰু খালেও মই ৰঙা চাহটো খাও এই ব্লেক টি সেইটোহে খাওঁ আৰু
ৰঙা চাহ টো অকমান ভাল লাগে চৰ্দি চৰ্দি হলে তেতিয়া
অ তেতিয়া অ তেতিয়া খাওঁ মানে তোমাৰ হেৰি এই আদা চদা দি তেনেকৈ খাওঁ সেইটো কা চৰ্দি বুলি নহয় এনেও তাৰমানে ৰাতিপুৱা একাপ লাগে চাহ, ৰাতিপুৱা উঠি ত' ৰাতিপুৱা উঠ- উঠি মই মানে এই ৰঙা চাহটো খাই দিওঁ এই তোমাৰ আদা আৰু জালুক কি ৰ সদায় ৰাতিপুৱা সেইটো খাই দিওঁ আৰু ইভিনিং খাওঁ বাকি আৰু নাখাও দিনটো ইভিনিং আৰু ৰাতি আবেলি মই তাৰমানে ৰঙা চাহ খাওঁ তেনেকে অ অলপ হেৰি চেৰি দি পেলাই অ মই হেৰি চাহ নাখাও তো মই গাখীৰ দিয়া চাহটো নেখাও তো সেইটো বাহিৰত খালেও মই নাখাও মোৰ লগৰ ছোৱালী খালে মই বোলো মই খোৱাম দে মই নোৱাৰো কিন্তু খাব সিহঁতে বেয়া পায়েই বা তই নাখাও আমি খাম বোলে একো নাই মোৰ হেবিতে নাই ন সেইটো নোৱাৰো মই খাব
সময়ত বেয়া হেবিট আছিলে মানে কি সেও কি মই নিজে দি কৰা নাই মোৰ ফ্ৰেণ্ডহঁতে কলেজত যেতিয়া গৈছিলো সিহঁতে মোৰ ক্লাছ বাউন কৰাই কৰাই মানে ফুৰিব যাব সিহতে তেতিয়া পাৰ্কে চাৰ্কে গ গৈ কিনে সিহঁতে চাহ কফি আৰু কিবা কিবি শুক্লেশ্বৰ যে পাৰ্কখন
অ অ
সেয়াত মোক লৈ যাব মোৰ বেগখন লৈ কিনে সিহঁতে মানে টেম্পুত বহি যাব মই ক্লাছৰ ভিতৰত বেগ বিচাৰি থাকিম কত গ'ল মোৰ বেগ তাৰ পিছত গেটৰ বাহিৰত তাই চাওঁ সিহঁতে ৰৈ আছে টেম্পু অলাক ৰখ
অহ হা হা হা হা হয় এতিয়া সেই তেনেকে আগতে ময়ো খাইছিলো এতিয়া আৰু বাদ দিলো আৰু এইবিলাক
ময়ো ইমান এটা নাখাওঁ
অহ হা আমাৰ বা ঘৰতে কৰে চব ঘৰতে মানে ধৰা তোমাৰ খাব মন গলে দোচাও ঘৰতে বনাই পিজ্জা বনাই তাই কি কি নাজানে চব জানে পিজ্জাও বনাই একদম কিনি অনাৰ নিচিনা হয় তাৰপিছত কেক বনাই ভেৰাইটিজ কেক বনাই অহ অহ।
বাৰু নেনেকুৱা
আৰু তাৰপিছত তোমাৰ মিঠাই বনাই ৰসগোল্লা, লালমোহন চব। বনাই তাৰ পিছত তোমাৰ কালাকন বনাই আৰু গেষ্টৰ তাত গ'লেও তাই মানে নিজে বনাই লৈ যায় তেতিয়া কব পাৰিব ন মই বনাইছো এক্সজেক হয় অ যেনেকা সেনেকা হৈ যায়।
অহ নাই ঠিকে আছে ময়ো আগতে মইতো ৰান্ধিবও নাজ- জানিছিলো পিছত মই ইউটিউৰে চাই চাই আৰু কিবা কিবি বস্তু মোৰ হাজবেণ্ডে বুজাই দিছে এনেকে বনাবা এনেক- কে বনাবা তাৰ পিছত মই শিকিছো আস্তে আস্তে।
অহ অহ অহ আৰু তই হেৰি বনাই জেলি যে জেলি জেলিটো মানে হেৰি এতিয়া ঘৰতে আনি তোমাৰ আনাৰ চানাৰৰ বনাই কিন্তু সেই টো খাই মোৰ বেছিয়েই টেষ্টি লাগে এই দোকানৰ জেলিতকে বহুত ভাল লাগে খাই।
অহ নাই ঠিকেই আছে।
তেনেকে আৰ কিন্তু মই নবনাও দিয়াত। তাৰ মানে মোৰ সময়তটো মোৰ অলপ কম হয় যে তাই মানে এ একো নকৰে ঘৰত থাকে যে একো নকৰে মানে ঘৰ মানে অক- হাউচ ৱাইফ আৰু ঘৰৰ কাম কৰে কিন্তু জৰ্ নকৰে আৰু সেইকাৰণে তাই মানে আৰু অহ আৰু তাৰ অলপ চখো আছে মানে চখোটোও আছে। সেইকাৰণে তাই কৰে আৰু মোক মই বোলো ভালে হৈছে মই নকৰো আৰু মোৰ টাইম নাই এইটো কথা। সেই মই সেনেকে বনাই দিব কম বহুত টেষ্টি লাগে তাৰমানে ৰাতিপুৱা কেতিয়াবা হেৰি বনাও এ লুচি তুচি বনালে তাৰ লগত অকনমান সেইটো জেলি লৈ লওঁ। ইমান খাই ভাল লাগে নহয়। আনাৰসৰ তেনেকে কেতিয়াবা চব্জি বনাত টাইম নহয় ন। সেই তেনেকে অকমান লৈ লওঁ ভাল লাগে খাই।
মোৰ দেউতাও বনাব জানে এয়া আনাৰসৰ চাটনি।
অ' আচ্ছা - আচ্ছা। অহ আমি থৈ দিওঁ তেনেকে বনাই দুই তিনিমাহ থৈ দিওঁ তেনেকে বহুত বনাই দিওঁ এতিয়া ধৰা এইট- আনাৰসৰ চিজেন, আমৰ চিজেন কিন্তু তোৰো নাপাম ন হয়নে নহয় তাৰ মানে বহু দিন নহয় আৰু তিনিমাহ মান থা থাকি যায় আৰু কিন্তু তাৰ পিছত শেষে ৰাখিব পাৰি অহ অহ খাব পাৰিম তাৰপিছত আৰু শেষ। শেষে হৈ যায়, খাওঁ ডেইলি খাওঁ। তে খাওঁতে সেয়া মানে সেইটো খোৱাটেষ্ট অহ হয় অহ তাৰেমানে টেষ্টি হতে হওঁতে আমি বহুত বহুত লৈ লও সেহ শেষ হৈ যায় আৰু। অহ বহুত বনাই কিন্তু তাই বহুত বনাই, তেনেকে ভাল লাগে। বস্তুতটো খৰচা যদিও একে কিন্তু সেই টৈষ্টটো বেলেগ হয় তাৰমানে সেইটো টেষ্ট আৰু উপকাৰীও হয় যিহেতু বাহিৰা বস্তুটোত বা কি দিয়ে হয় নে নহয়? কিছুমান এইটো কথা আৰু, অ কিবা মানে বেয়া নহবৰ কাৰণে কি- কিবা কিবি দিয়ে সেইটো আমাৰ হাৰ্মফুল দেহৰ কাৰণে বেয়া আৰু এ সেনেকুৱা কথা আৰু। খাই থাকো যে অ মোৰো মানে মোৰ দেউতাক মানে বাহিৰৰ এইবিলাক হেৰিটো নিদিওঁ এই ঘৰত বনোৱাটো দিওঁ। মানে বাহিৰতটোত কি কি আমি অ সেইটো কথা আৰু অ। অ নিদিও নিদিও অ মানে মানা আছে কিন্তু ঘৰৰটো হ'লে মই অলপ দি- দিওঁ অ ঘৰৰটো ঘৰৰ কেকো অলপ অলপ দি দিওঁ কাৰণ ঘৰকে কত আমি জানো দে কি বাইদেউ কি দিছে। অ ধৰা কণীটোহে দিব বা হেৰিহে দিব তেনেকে এ সেইকাৰণে মানে ঘৰৰতো দিওঁ কিন্তু বাহিৰৰটো আমি নিদিওঁ। সিহঁতে বহুত কিবা-কিবি দিয়ে যে, অ'। অ'। এ সেইটো কাৰণে। অ' আৰু- অ' আৰু সিহঁতে প্রপাৰ কণীটোও নিদিয়ে। কণীটো মানে দামী বস্তুবিলাক বেছি নিদিয়ে সিহঁত তে হয় নে নহয়? আমাৰ সিহঁতে- অ' সিহঁতে ইমান দামী - দামী কণী ইমান নিদিয়ে আচল দিয়ে। এ- যিখিনি কম দামী বস্তুৱে বেছি। আমি এতিয়া ধৰা কাজু-চাজু দিলে, সিহঁতে মানে সেইবিলাক আঁতৰাই দিব। সেইবিলাক নিদিয়ে। বেলেগ হেৰিবিলাকহে দিব, চ'দা-তদা এইবিলাক মাৰিব। সেই তেনেকুৱা আৰু।
দামী প্ৰডাক্ট থৰি না ইউজ
অ' সেইটো কাৰণ- অ' সেইটো কাৰণে। আৰু এতিয়া ধৰা নিজ যে জানো বোলে এইখিনিয়ে দিছে, তেতিয়া প- দিব পাৰি। হ'ম গম পাইছা? সেইটো কথা আৰু। সেই তেনেকে। আৰু এতিয়া ভাত চাত কেতিয়া বনাবা?
ভাত ৰান্ধিব এইটো এতিয়া দেৰি আছে। এতিয়া মানে মোৰ হাজবেণ্ডে গৈছে, বজাৰ কৰিব গৈছে। তা- তাৰ বাইদেউ আহিছে, ডাঙৰ বাই বা মানে মোৰ কি কয়, ননদ। অসমীয়াত কি কয়? ন- ননদ। আপোনাৰ লগত ননদ কয়। মানে দশটা বাজি যায়, চাৰে নটা-দশটা।
অ' ইয়াতে তোমাৰ মিষ্টাৰ আৰু তুমি থাকা নে আৰু কোনোবা থাকে?
মই আৰু মোৰ মিষ্টাৰ আৰু তাৰ দেউতা।
অ'।
মানে মোৰ শহুৰ। তো সিহঁতে এতিয়া মানে বজাৰ কৰিব গৈছে। অ' আজি মানে এতিয়া সিহঁতে সোমবাৰ মংগলবাৰলৈকে থাকিব, মংগলবাৰলৈকে। তাৰপিছত ছত বুধবাৰে সিহঁতে চবে গুচি যাব আৰু।
অ আচ্ছা ঠিকে আছে ৰুম আছে তাৰ থাকা এক্সট্ৰা ৰুম আছে
অ' আছে। মানে এনেতো মোক এটা এ ছিংগল ৰুমে দিয়ে হৈ যায়। ছিংগল ৰুম, কিচেন, বাথৰুম থাকিলে হৈ যায়। কিন্তু তথাপিও কেতিয়াবা গেছ আহিলে লাগে ন'? সেইকাৰণে আমি দুটা ৰুম লৈ ৰাখিছোঁ। দুটা ৰুম আৰু কিচেন আৰু বাথৰুম
অ' ঠিকে কৰিছা দিয়া। হা - হা - হা। ঠিকে আছে। মাজে - মাজে আহিলে, ভালো লাগে মনটো ন'?
সেইটোৱে।
হা - হা - হা।
আৰু অকলে ভাল নালাগে। ঘৰত আৰু কোনো নাই ন'। ‌ সিও ৰাতিপুৱা কামত গুচি যায়।
উম।
মই ঘৰত অকলে থাকোঁ। আৰু কিমানেই ন' তুমি টিভি চাবা, মোবাইল চাবা, কিমান চাবা?
অ'।
বৰ হৈ যাওঁ। আমনি লাগি যায়। কি কৰিম আৰু, ভালে নালাগে।
ভাল নালাগে। মই লগৰ ছোৱালীক মাতো। মই বোলো আহিবি আহ, কথা পাতিম। এ তাৰ পিছত একেলগে খাব মাতো আৰু ভাত-চাত। আহিব যেতিয়া একেলগে মই লাঞ্চ কৰিও যাব তেওঁ তেনেকে। এ আৰু অফিচত কথা পাতিম নেকি?
অ' দিয়া, ঠিক আছে। ঠিক আছে, ৰাখিছোঁ দিয়া।
অহ।
উম।